অ অ কি কৰি আছা কোৱা
অ এ এনেই আছোঁ বা বহি আছোঁ অলপ বহুত গৰম হা তাকেই ফেনৰ তলত বহি আছিলোঁ
অ তাকেই বোলো বাকী তুমি কালি কৰ'বাত আছিলা নেকি তোমাৰ ষ্টেটাচত কিবা দেখোন ফটো দেখা পালো
তোমাৰ এই গৈছিলো ৰবা এনে ওলাই ওলাই অলপ মানে
অ কিবা দেখোন নামৰ অনুষ্ঠান চলি আছিল নেকি তাতহে মই কিবা ফটো এটা পালো তোমাৰ ষ্টেটাচত
অ এই তোমাৰ আমাৰ এটা অনুষ্ঠান আছিল তোমাৰ তাতে তোমাৰ এই নাম প্ৰসং হৈছিল বা তোমাৰ এই যিটো দিহা নাম আছে সেই দিহা নাম নাগাৰা নাম সেইবিলাক হৈছিল আৰু সেইবিলাকে চাই আছিলো তাৰে পাইছা চাগে তুমি
অ তাতে গৈছিলা ঠিকে বাৰু যাব লাগে এইবিলাক কাৰণ অসমীয়া সংস্কৃতিৰ লগত জড়িতটো ত' যাব লাগে ময়ও মানে কেতিয়াবা এইবিলাক তোমাৰ পালে আমাৰ ওচৰত হয় ন নাম কীৰ্তন হয় ত মই এইবিলাকত যাওঁ আৰু যাই ভাল লাগে দিয়াচোন নাম নিজ যে ধৰিও ভাল লাগে বা নামবোৰ শুনিও ভাল লাগে আৰু যিটো তোমাৰ অসমীয়া সংস্কৃতিৰ নামৰ গুৰুত্ব সেইটোতো অতীতৰ পৰা চলিয়ে আহিছে তোমাৰ এতিয়া শংকৰদেৱ মাধৱদেৱৰ সময়ৰ পৰা এইবোৰ চলি আহিছে ত' ভাল লাগে আৰু তোমাৰ যিটো এটা সংস্কৃতিত ইমান গুৰুত্বপূৰ্ণ অংশৰ নিজে এটা অংশ হৈ কিনে বা গৌৰৱ অনুভৱ হয় তুমি সেইটো বিষয়ে কিবা কবা নেকি এই বিষয়ে ধৰা আমাৰ যিটো অসমীয়া সংস্কৃতি ত' তুমিতো চাগে এই নাম কীৰ্তনবোৰত যাই থাকা বা তুমি মই বহুতবাৰ শুনিছো তোমাৰ মুখেৰে তুমি গাঁওতো বহুত নাম প্ৰসংগলৈ গৈছা বা তোমাৰ দিহা নাম এইবোৰতো তুমি দে দেখিছাই ত'তোমাৰ কেনেকুৱা ধৰণৰ অনুভৱ হয় যেতিয়া তুমি ধৰা কাৰোবাক প্ৰদৰ্শন কৰি থকা দেখা বা কোনোবা গাই থকা দেখা যিবিলাক আমাৰ শাস্ত্ৰীয় বা যিবিলাক আমাৰ ধৰা অনুষ্ঠানত নৃত্য হক বা গীত হক তাৰ মাজতো কেতিয়াবা নাম অনুষ্ঠান পাতা হয় ত' কেনেকুৱা ধৰণৰ অনুভৱ এটা হয় তোমাৰ মনত?
ক'বলৈ গ'লেতো বহুত ভালে লাগে দিয়াচোন কাৰণ এইবিলাকতো আমাৰ সংস্কৃতি মানে অসমীয়া আমাৰ সংস্কৃতি এইবিলাকৰ মাজতেতো বৰ্তি হৈ আছে ন' এইবিলাক নহলে আমাৰ সংস্কৃতিটো নাথাকিবই চোন। ত' ভাল লাগে আৰু এইবিলাক মানে দেখিলে তোমাৰ দিহা নাম হক, থিয়া নাম হক তোমাৰ যিবিলাক নতুন প্ৰজন্ম আছে মানে উঠি অহা যুৱক -যুৱতী সেইবিলাকত মই অংশগ্ৰহণ কৰে ত' সেইবিলাক দেখ খিয়াৰো ভাল লাগে তোমাৰ। ত' সেনেকুৱা মানে হৈ থাকিলে কি হব আমাৰ যিটো তোমাৰ ধৰি লোৱা
সংস্কৃতি আছে, আমাৰ আগৰ প্ৰজন্মলৈ যিটো আহিবলগা সংস্কৃতি বা যিটো তোমাৰ ধৰি লোৱা আমাৰ যিটো শিপা বা আমাৰ যিটো তোমাৰ আগৰ পুৰণা সংস্কৃতিবিলাক এই এইবিলাক যে নাম হওক বা তোমাৰ ধৰি লোৱা অন্যান্য যিবিলাক অসমীয়-অসমীয়া জানাই কিমান সংস্কৃতি আছে তোমাৰ কিমান আমাৰ উৎসৱ আছে। ত' সেইবিলাক যেতিয়ালৈ থাকিব তেতিয়া আমাৰ যিটো জাতি সেই জাতিটো তোমাৰ বৰ্তি থাকিব আগলৈকে বা সেই জাতিটো তোমাৰ বিশ্বৰ আগত সেনেকেই মানে চিনাকিত হৈ থাকিব বা পৰিচিত হ'ব সকলোৰে মাজত যে এইখন খন ৰাজ্যতে এইটো কৰা হয় এইখন ৰাজ্যতে এইটো কৰা হয় তো সেনেকুৱা ধৰণৰ সংস্কৃতি বোৰে আমাক বহুত সহায় কৰে। এখন ৰাজ্য চিনাকি কৰিবলৈ ত' সেই ভাবো মই আমাৰ এই সংস্কৃতিবিলাক আমি যাতে আৰু আগলৈ লৈ যাওঁ। আমাৰ দৰে যিবিলাক প্ৰজন্ম যু- যুৱ আছে সেই যুৱক -যুৱতীয়ে সেইবিলাক মানে অত্যাধিক মানে সেইবিলাকৰ ওপৰত গুৰুত্ব দি মানে সেইবিলাক আমি অত্যাধিকভাৱে মানুহৰ মাজত প্ৰচাৰ কৰোঁ আৰু কাৰণ জানাই তুমি আজিকালি সামাজিক মাধ্যমৰ দিন। ত' আমি আমি যিন বিচাৰোঁ আৰু আমিও সামাজিক মাধ্যমৰ জৰিয়তে বহুতখিনি আমাৰ যিটো বিহু হ'ক বা অন্যান্য যিবিলাক নাম হওক বা তোমাৰ এই সত্ৰ হওক বা তোমাৰ আমাৰ যিটো সত্ৰীয়া নাট এ হওক সত্ৰীয়া নাটবোৰ আমি এই সেনেকেই মুখা নৃত্য সেইবিলাক আমি প্ৰচাৰ কৰিব পাৰোঁ আৰু।
অহ, সেইটো হয় বাৰু নোহোৱা নহয় কিন্তু মানে কি হয় আমাৰ যিটো অসমীয়া সংস্কৃতি বহুতে ভাবে যে অসমীয়া সংস্কৃতি বুলি ক'লে কেৱল যিটো আমাৰ বিহু উৎসৱ সেই বিহু উৎসৱটোৱে আৰু বেলেগ উৎসৱ নাই। কিন কিন্তু সেইটো হ'ব নালাগে কাৰণ বিহুতো হয় আমাৰ সকলোৰে আপোন হয় বিহুতো বা আমাৰ অসমৰ জাতীয় উৎসৱ। কিন্তু অসমীয়া সংস্কৃতি বুলি কলে কেৱল অসমীয়া জাতিটোৰ সংস্কৃতিয়ে তাতে ধৰা সামৰি নাথাকে টো আমাৰ ধৰা বড়ো, মিচিং, কাৰ্বি, তিৱা এইবোৰ যিবিলাক জনগোষ্ঠী আছে অসমত তেওঁলোকৰ সংস্কৃতিও সাঙুৰ খাই আছে। এতিয়া তোমাৰ ধৰা কাৰ্বিসকলে যি আলি আই লৃগাও উৎসৱ পালন কৰে সেই উৎসৱটো অসমীয়া সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ অংশ আগৰ পৰা। আৰু এতিয়া তুমি ধৰি লোৱা আমাৰ যিবিলাক আহ বড়োসকলে যিবিলাক নৃত্য পালন কৰে বা তেওঁলোকে বৈছাগু উৎসৱ পালন কৰে সেইবোৰ আকৌ সেইবিলাকো মানে এটা- এটা অংশ হয়। ত' সেনেকুৱা ধৰণৰ কথা আৰু অসমীয়া যিটো সংস্কৃতি সেটো কেৱল তোমাৰ অসমীয়া লোকসকল বা বিহুৰ মাজতে সাঙুৰ খাই নাইতো গোটেই যিবিলাক অসমত সংচ মানে জনজাতি আছে তেওঁলোকেও যথেষ্ট অৱদান আগবঢ়াইছে আৰু এতিয়া অসমীয়া সংস্কৃতিৰ কথা ক'ব গ'লে তুমিতো কলাই যিবিলাক হস্তশিল্প এতিয়া যদি মাজুলীৰ কথাই কওঁ আমি বিশেষকে মাজুলীৰ হস্তশি শিল্প জানাই কিমান বিশ্ববিখ্যাত বা তাৰে যিবিলাক সত্ৰ আছে বা আমাৰ ধৰা অসমৰ যিবিলাক আহ বিভিন্ন ধৰণৰ সত্ৰ কমলাবাৰী সত্ৰই হওক বা আউনআতি সত্ৰ এইবিলাক ঠাইত মই যোৱাৰ পিছত মই যেতিয়া অনুভৱ কৰিছো ধৰা এই ঠাইবোৰৰ যিটো তোমাৰ এটা থাকে ন'আনুষ্ঠানিক এটা ভাৱধাৰা থাকে যে নিজৰ সংস্ক স্কৃতিৰ প্ৰতি কেনেকৈ আগবঢ়াই লৈ যাব পাৰি নিজৰ সংস্কৃতিক বা নৱ প্ৰজন্মই কেনেকৈ আকৰ্ষিত কৰিব পাৰি সেই ভাৱধাৰাটো এই সত্ৰবোৰত দেখিব পাই মানে যথেষ্ট ভাৱ ভাল লাগে আৰু আৰু এনেকুৱা নহয় যে সত্ৰবোৰ তোমাৰ পুৰণি কলীয়া হৈছে বা ধৰা ভাঙি অলপমান হয় নহয় তোমাৰ বছৰ যিমানে বছৰ বাঢ়ি যাবতো অৱস্থাবোৰ বেয়া হৈ যায় সেনেকুৱা নহয়। সেই সত্ৰবোৰ আমাৰ সংস্কৃতিৰ যিবিলাক অংশ সেইবোৰক তোমাৰ ভালদৰে এতিয়াও ৰখা হৈছে ত এইবোৰ দেখিও ভাল লাগে যথেষ্ট কাৰণ যিবিলাক অসমীয়া সংস্কৃতিৰ লগত জড়িত ত বস্তু সেইবোৰক যদি আমি ভাল কে ৰাখিব পাৰো বা সেইবোৰক যদি আমি ভালকে পোৱালি ৰাখিব পাৰো নিজৰ মাজত আৰু মানুহৰ আগত জনাব পাৰো তেন্তে আমাৰে ভাল কাৰণ সেই টো আমাৰ নিজৰে গৌৰৱৰ এটা অংশ হৈ পৰে ত এনেকুৱা ক। কথা আৰু তুমিতো ক'লাই বাৰু মোক ক'লা ধৰা হস্তশিল্পৰ কথাই ক'লা এতিয়া হস্তশিল্প। ক'লে টো মাজুলীৰ কথা জানে, কিন্তু তুমি এতিয়া যদি আমি যদি কওঁ। কাপোৰৰ ক্ষেত্ৰত এতিয়া মুগা ৰেচম বা তোমাৰ বিভিন্ন ধৰণৰ কাপোৰৰ ক্ষেত্ৰত। ক'বলৈ গ'লে শুৱালকুছি বিখ্যাত সেনেকুৱা মানে অসমৰ বিভিন্ন ঠাই আছে যিবিলাক তোমাৰ। বিভিন্ন বিভিন্ন কাৰণৰ ক্ষেত্ৰত বিখ্যাত হৈ আছে এতিয়া শিৱসাগৰৰ কথা ক'ব গ'লে তুমি শিৱ। শিৱসাগৰত জয়দৌল শিৱসাগৰ এইবিলাক তোমাৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে তলাতল ঘৰ ৰং। গড় ত' এইবিলাক সকলো ধৰণৰ। ঠাই যিবিলাক আছে আমাৰ অসমত সেইবিলাক মানে নিজৰ নিজৰ এটা ঐতিহ্য বা নিজৰ নিজৰ এটা। গোপনীয় তোমাৰ, মৰ্যদা লাভ কৰি আহিছে পুৰণি কালৰ পৰা ত সেই মৰ্যদা। তো মই ভাবো যে আমি অটুত ৰখা উচিত এনেকুৱা। এনেকোৱা নহয় যে, কিবা এটা বস্তু কোনোবা এটা এটা ঠাইত প্ৰচলিত হৈ আছে ত'। কেৱল তাৰ মানুহে সেই বিষয়ে জানিব লাগে সেনেকুৱা হ'ব নালাগে মোৰ হিচাপত তুমি এই বিষয়ে কি ক'বা।
সেইটোৰ বিষয়ে ক'বলৈ গ'লে তোমাৰ এই ধৰি লোৱা। এই তুমি যে ক'লা আমাৰ যিটো সংস্কৃতি আছে বা আমাৰ যিটো শিৱসাগৰ হওক বা শুৱালকুছি হওক বা য। লোৱা এই বৰপেটা সত্ৰই হওক বা বৰপেটাৰ হলী সেইবিলাক যিটো সংস্কৃতি আছে সেই সংস্কৃতি বিলাক আমি। মানে এটা ঠাইতে সিমা। থাকিব নালাগে আৰু এটা এ ঠাইতে আৰু সীমাবদ্ধ কৰি নালাগে কাৰণ চোৱা। সে সেইটো অ মানে তোমাৰ বিস্তৰিত হব সিমানে তোমাৰ মানুহৰ মাজত সজাগতা আহিব বা সি। তোমাৰ মানুহে, সেই বিষয়টো বা সেই তোমাৰ অনুষ্ঠানৰ বা সেই তোমাৰ উৎসৱৰ কথা জানিব। সিমানে তোমাৰ অনুষ্ঠানৰ যিটো ডাঙৰ হ'ব বা অনুষ্ঠানটো তোমাৰ জনজাত হ'ব সিমানে তোমাৰ অনুষ্ঠানটো পিছলৈ। বৰ্তি থাকিব নহ'লেচোন অনুষ্ঠানটো যিমানে তোমাৰ লুকাই ৰাখিবা সিমান তোমৰ দিনক দি। যিটো অ তাৰ অনুষ্ঠানৰ হাৰ আছে সেই হাৰটো কমি যাব আৰু যাৰ ফলত তোমাৰ নতুন প্ৰজন্ম সেই। স্থান বা নতুন যুগৰ। কৰিব নাপাবহিচোন। ত' মই ভাবো আমি এইবিলাক সামাজিক মাধয়ম হওঁক বা তোমাৰ যিবিলাক মাধ্য়ম আছে নহয় আৰু ধৰি ল। চিঠিৰে অ চিঠিৰে হওওঁক বা তোমাৰ বেলেগক চিঠি দিয়া নিমন্ত্ৰণ কৰা সেইবিলাক অনুষ্ঠানত। বা তোমাৰ ধৰি ৰেডিঅ' মাধ্মটো আছে ন অলপ চলপ হলেও আজিকালি ত সেইবিলাক ম। মাধ্যমতে দিয়া ত' সেনেকুৱা ধৰণৰ আমি মাধ্যম এতিয়াওল ওলাই কিনে আমি এইবিলাক প্ৰচাৰ কৰিব লাগে। বাকী তুমি এটা কথা লক্ষ্য।
কিন্তু মই বাৰু এইটো কথা লক্ষ্য কৰিছো এতিয়া মানে মই এই জোতা আমাৰ প্ৰজন্ম আছে বা। ধৰি লোৱা আমি আহিব লগা মানে যিটো আমাৰ আগৰ প্ৰজন্ম আছে আৰু মানে আমাৰ ধৰি লোৱা আমি। আমি জন্ম আতক সৰু সৰু যিলাকন সবিলাকে মানে যিটো। অসম সেই সংস্কৃতিৰ প্ৰতি মানে অলপ কমকে ধাউতি মেলিছে আৰু মানে ইমান এ। তেওঁলোকৰ মানে যিটো কোৱা হয় যিটো তেওঁলোক। মানে প্ৰদাৰন কৰিব লাগে সেইটো মানে বহুতৰ মানে বহুতৰে নাই দিয়া মানে তেওঁলোকৰ এনেকুৱা লাগে। যে এইটো বহুত পিছপৰা আৰু এইবিলাক সংস্কৃতি সেনেকুৱা অনুভৱ কৰে এইটো কিয় অনুভৱ কৰে নাজানো কিন্তু। এইটোৰ মানে এইটো যিটো সমস্যা এই সমস্যাটো কিন্তু পিছলৈ বহুত ডাঙৰ সমস্যাত পৰিণত হ'ব দিয়া। এইটো সমস্যাৰ ফলতে আমাৰ যিটো অসমীয়াৰ যিটো জাতিৰ যিটো। সংস্কৃতি আছে এই সংস্কৃতি বিলাক মানে দিনক দিনে নাইকিয়া হৈ থাকিব কাৰণ সেইবিলাক যিমানে ডাঙৰ। আমি যি বৃদ্ধ আমি আমাৰ সংস্কৃতিবিলাক আমাৰ লগত লৈ যাম কিন্তু সেই। এইবাক যদিন আমাৰ সম। যদি নিজৰ লগত নাৰাখে তেতিয়াহ'লে তেওঁলোকৰ আগৰ আৰু আহিবলগা প্ৰজন্মক তেওঁলোক কি শিক্ষা দিব। একোতো শিক্ষা দিব নোৱাৰিব ত তাৰ ফলত কি হ'ব অসমৰ যিবিলাক সংস্কৃতি আছে অসমৰ যিবিলাক। সুন্দৰ সুমধুৰ শিপা যিবিলাক আছে শিপাবিলাক যেতিয়া নোহোৱা হ'ব তেতিয়াচোন। বাহিৰৰ যিবিলাক ৰাজ্যয়ৰ মানুহ আছে সেই বাহিৰৰ ৰাজ্যৰ মানুহেচোন তোমাৰ দপদপনি। বাঢ়ি যাব বা বাহিৰ বাহিৰৰ ৰাজ্যৰ বা বাহিৰৰ দেশৰ মানুহৰ সংস্কৃতিয়ে অসমত মানে প্ৰচলিত। সেই আৰু মানে তোমাৰ আমাৰ ইমান ডাঙৰ এখন মানে ৰাজৰ মানুহ আমি য'ত। তোমাৰ লাচিত বৰফুকন আহ দেৱৰ দৰে এজন মানুহ নিজৰ মানে ৰাজ্যৰ কাৰণে কিমান। কিমান খিনি কৰি গৈছিল ত তাৰ কাৰণে আমি কৰিব নোৱাৰোঁ নে ত আমি এইখিনি কৰিব লাগিব কাৰণ এইখিনি। আমাৰ ধৰি লোৱা আমাৰটা কৰ্তব্য, ক'বলৈ গলে আমাৰ একো একোনৰ কৰ্তব্য আমাৰ সংস্কৃতি বজাই ৰখা। আমাৰ সংস্কৃতিটো সুৰক্ষিত ৰখা ত' মই ভাবোঁ আমি আমাৰ সংস্কৃতিটো সদায় বজাই ৰখাৰ। ৰাখিবৰ কাৰণে আমি সদায় ইয়াক প্ৰচাৰ কৰাৰ লগতে আমি ইয়াক নিজেও পালন কৰিব লাগে যাতে ইয়াৰ। যিটো শিপা আছে শিপাডাল আমি যাতে পাহৰি নাহোঁ কাৰণ আমি পাহৰিলে আমাৰ আহিবলগা। যুৱ প্ৰজন্মও পাহৰি যাব। যাৰ ফলত তোমাৰ অসমীয়া সংস্কৃতিত দিনক দিনে তললৈ যাই থাকিব।
বাকী হ'ব দিয়া নহলে আজি থৈছোঁ। পিছলৈ আৰু কেতিয়াবা কথা পাতিম দিয়া নহলে, এই মোৰ মানে অলপ কাম আছে। এতিয়া।
দিয়া দিয়া হ'ব দিয়া।